হেল্ল'
অ কি কৰিছা?
এ এনেই সেই ফিল্ম এখন চাই আছো ৰ'বা। কোৱা?
আচ্ছা। ভাত খালা?
নাই বনাই আছে। তুমি খালা?
নাই ৰবা আমাৰ বনাইহে আছে।
অ আত্চ্ছা আত্চ্ছা।
আণ্টিয়ে বনাইছে নে কি তোমাৰ?
হা হা।
মায়ে বনাইছে তোমাৰ?
অ মায়ে বনায়।
অ।
বাকী কোৱা খবৰ কি তোমাৰ? ফোনচনে নকৰাছোন আজিকালি।
আছোঁ ৰ'বা এনে ভালেই বেয়াই। তোমাৰ?
ময়ো আছো ভালে আছো ক'ব গলে।
অ বাকী পঢ়া পাতি কেনেকুৱা চলি আছে?
অ ভালে আছে। তোমাৰ ফালে?
মোৰ পৰাও ভালে চলি আছে ৰবা বৰ্তমান বন্ধ কাৰণে এইকেইদিন অলপ চোৱা নাই কিতাপ।
অ আত্চ্ছা আত্চ্ছা। বাকী এনে কলেজ ছলেজ যাই আছে নে ঘৰতে আছে এইকেদিন দিন।
নাই নাই কেইদিন বন্ধ দিছে আমাক সেকাৰণে যোৱা নাই।
অ হা বন্ধন তোমালোকৰ ভালে ৰে।
উম, তোমালোকৰ দিয়া নাই নেকি?
নাই সেই আছে কি কয়তো ইণ্টাৰ্ণশ্বিপ।
অ।
টোৰ কাৰণে নাই বন্ধ মানে যাই আছা।
অ যাব লাগে ন নহ'লে চাৰ্টিফিকেট নিদিব যে।
উম উম। এনে আজি গৈছা নে নাই?
নাই নাই আজি যোৱা নাই মানে কালি যাম।
অ কেইটাত যোৱা এনে তুমি?
উম দছটাত যাঁও সাতটালৈকে আহি যাঁও।
দহটা সাতটা মানে গধূলি সাতটা।
হা।
অ টাইম মানে দেৰি হয়চোন।
অ দেৰি হয় মানে। কমপ্লিট নহব ন মানে ইন্টাৰ্ণশ্বিপৰ টাইমিঙ ফিক্স আছে কিমান খিনি কৰিব লাগিব। পদমিক।
অ অ। মানে ভালেখিনি চলি আছেনে তোমাৰ?
হা হা।
মানে ভালেই চলি আছেনে?
অ ভালে চলি আছে মানে জানা মানা নিউ বস্তু শিকিব পাৰি আছো ন তাতে।
অ।
ন মে শিক্ষা গ্ৰহণ কৰিয়ে থাকিব লাগে কিবা ন কিবা শিকিলে আমাৰ ব্ৰেইন টোও ভাল থাকে। নিস্বাৱ হৈ যায় ন কাৰণে।
উম উম উম। সেটো হয়
আৰু বাকী কোৱা কি কৰি আছিলা।
আছিলোঁ ৰ'বা এনেই মই ভাবিলোঁ কি অলপ পঢ়াৰ বিষয়ে তোমাৰ লগত অলপ। ডিছকাছ কৰো। সেইটো সেইটোক লৈ মানে ফোনটো কৰিলো আৰু।
উম।
বাকী ফ্ৰীয়েটো আছিলা তুমি?
ফ্ৰিয়ে আছো অ সেই কলো ন ফিল্ম চাই আছিলো ফ্ৰিয়ে গোটেই দিনে বহিয়ে আছো মই।
উহ অ অ।
বাৰু কোৱাচোন তোমাৰ মতে শিক্ষা বুলিলে কি বুজা তুমি।
শিক্ষা বুলিলে কি আৰু শিক্ষা বুলিলে আমাক এ জ্ঞান লাগে।
সেইটোৱে।
তোমাৰ এতিয়া। আমাৰ এতিয়া সেই এইটো কি কয় মানে জ্ঞান হ'লেহে আমি এতিয়া ভালকে। মানুহক বা ৰেচপেক্ট দিবলে শিকিম।
তাকে।
কথা ক'বলে শিকিম মানে কোনটো মানুহ কেনেকুৱা কি ক'ব লাগে।
উম উম শিক্ষায়ে আমাক মানে চবত কেমেন কে ভৱিষ্যত কৰিবলে শিকাই ন আৰু তুমি যে কৈছা সেটো ঠিকে কৈছা আমি যোনো শিক্ষা থাকি এতিয়া মানে মানু-হকলৰ লগত আমি কেনেকে কথা পাতি হলে কামিনিকেচন অ চৰি কামিনি ভাল হয় আমাৰ একদম ঠিক কৈছা তুমি।
উম উম। ন নাই তাতে ৰেচপেক্টো শিকোৱা যায় ডিচিপ্লিনো শিকোৱা যায়। মানে ক'ব গ'লে তোমাৰ এডুকেশ্যন লেভেলটো আজিকালিহে মানে হাইত তে চলি আছে আৰু মানে এডুকেশ্যন নহ'লে একো নাই মানে
সেয়া মানুহৰ অভাৰল পাৰ্চনেলিটি ডেভলপত সহায় কৰে শিক্ষা নহলে যে জীৱনত মানে আগবাঢ়ি যোৱাটোও মানে কঠিন মোৰ অংকটো বাদ যোৱা নাই কাৰণ এইটো হলচ ত হয় ন মোৰ যদি শিক্ষা নাথাকে আমি কিবা এটা পঢ়িব নাজানিম। আৰু কিনো কৰি খাব পাৰিম তেনেকুৱা আৰু আমাৰ মানে কি-
তেন।
হয় শিক্ষা ঠাও থাকিলে বাও কনফিডেন্স লে লেভেলো হাই থাকে জানা ডাঙৰ ডাঙৰ মানুহৰ লগত কথা পাতিলেও আমাৰ মানে এনেকে চাইনেছ এটা থাকে ন। ভয় নালাগে মানে লাজ নালাগে মানে ইজিকে কথা পাতিব পাৰো আমি।
অ এতিয়া তোমাৰ ধৰিলোৱা কি কিবা এটা বস্তু নাজানিলে ঘপকে সুধি দিলে আমি এতিয়া নাৰ্ভাচ। হৈ যাওঁ ন যে কি আছিলে বা তেনেকুৱা এতিয়া আমি। পঢ়ি থাকিলে বা আমি এনেকুৱা কিছুমান বাহিৰা নলেজ ল'লে আমি এতিয়া গম পাওঁ ধৰি লোৱা।
তাকে আৰু তুমি মানে এতিয়া কলেজত পঢ়ি আছা ন
উম।
ডিগ্ৰী এ যোৱা নে কলেজ ডেইলি মানে আজিকালিতো চব কলেজ এটেন্ডেন্ট কম্পালচাৰী কৰিছে তোমাৰো কৰিছে
উম আমাৰো কৰিছে যাবই লাগে খালি এইকেইদিন বন্ধৰ কাৰণে অলপ আছোঁ আৰু শান্তিত মানে অলপ শুবলে পাইছোঁ
অঁ আৰু তোমাৰ মানে ফেবেৰেত চাবজেক্ট কোনতো এতিয়া তোমাৰ যোনটো পঢ়ি আছা ভাল লাগে কোনটো বেছিকে পঢ়ি
তেঙেৰাও বুঅদিছ ফেভৰেট ছাবজেক্ট নাই মানে মোৰ পঢ়ি, গোটেইকেইটাই ভাল লাগে।
অ',
মানে পঢ়িব পাৰিলে বাৰু চব বস্তুৱয়ে ভাল লাগে দিয়াচোন।
সেইটোৱে, মোৰতো আগতে মানে, এজুকেশচন যে আমাৰ মানে বুক এটা ৰাখিলে এডুকেচন এলেভেন টুৱেইনৰ সেই টো কৰি ভাল লাগিছিলে মানে বহুত ইণ্টাৰেষ্টিং আছিলে আৰু চাইকলজিৰ জানা নে আৰ্টচৰ যে থাকে সেইবোৰো পঢ়ি ভাল লাগে মানুহৰ কেনেকে কি ভাবি সেটো জানিব পাৰি
অঃ মোৰ এনেও চাইকলজিৰ প্ৰতি অলপ ইণ্টাৰেষ্ট আছে মানে মোৰ এনেকুৱা ফ্ৰেণ্ড এজনী আ তাৰমানে চাইক'ল'জিৰ কথা লাইক মানে বহুতখিনি, জানে বুলি ক'ব পাৰা আৰু মানে ভালেইখিনি জানে। মানে ভাল আৰু মানে। থিংকিং লেবলবোৰ মানে মানুহে, কেচ এটা কৰিব পাৰি মানে।
সেইটোৱে, আৰু মানে হয় চাবজেক্ট কেইটা এডাকেশ্যন। মানে আৰু, জানো ন' এডুকেচন বুলি এটা চাবজেক্টয়ে থাকে আমাৰ। আৰ্টচত, ইলেভেন টুৱেলভত, সেইটোৱে চাইক'লজি পঢ়ি ভাল লাগে।
উম,
আৰু, মানে আজিকালি শিক্ষা গ্ৰহণ কৰাটো মানে আমাৰ ক'ব গ'লে চৰকাৰে, ক'ব লাগিব, বিকজ বহুত সহজ কৰিছে আমি ঘৰত থাকিও ভালে ভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰো, অনলাইন মানে ইউটিউব তেনেকে। আহ, নহলে অনলাইনো আজিকালি এডমিশন হয় ন' কলেজত অনলাইন পঢ়িব পাৰি। নহ'লে কিছুমানে আমাৰ নিচিনা ষ্টুডেন্ট ধৰা মানে ডিগ্ৰী কমপ্লিট কৰি আমি বিচাৰিলো জব কৰিম। তাৰ লগত যে শিক্ষাটো আমাৰ নিজৰ কে কৰিব বিচাৰো আমি যে, মুক্ত বিশ্ববিদ্যালয় জানা নহয়? তাতেও আমি পঢ়িব পাৰো আমি, জাষ্ট অকল ৰবিবাৰে ৰবিবাৰে। কলেজ যাব লাগে আৰু বাকিদিন আমি অফিচ বা তেনেকে কাম কৰিব পাৰো ন'? মানে বহুত খিনি সুবিধা হৈ পাই গৈছো আমি।
আজিকালি তোমাক ক'ব গ'লে অনলাইনতে তোমাৰ মানে মানুহে বেছিভাগ স্কিলবোৰ দেখায়। বা তেনেকুৱা হেৰি কৰে আৰু বা নিজৰ পঢ়াৰ সেইখিনি তোমাৰ ধৰি লোৱা এতিয়া ফিজিক্স বালাও তোমাৰ ক'ব গ'লে ইউটিউবত বহুতেই ফেমাচ।
সেইটোৱেই।
পৰা মানুহে বহুতে নলেজ লয়, আৰু ভালো শিকাই দিয়াচোন মই এইটো নকওঁ।
ইউটিউবৰ পৰাও বহুত কিবা কিবি শিকিব পাৰি তেনেকে মানে ভৱিষ্যত আমাৰ মানে সহায় হয় আমাৰ কেৰিয়ৰ বিষয়ে জনে কিবা জানিব বিচাৰো।
হাঁ, হা, তেনেকুৱা আৰু তোমাৰ।
অ', আৰু আমি শিক্ষা গ্ৰহণ কৰি ধৰি লোৱা যে আমাৰ যে আজিকালি একজামবোৰ আহে গভমেট জব। সেইবোৰো ক্ৰেক কৰি পালে কিমান ভাল ভাল কিমান মানে এ মানে ভাল ষ্টেণ্ডাৰ চাকৰি পায় ন' সেইবোৰতো শিক্ষাৰ দ্বাৰাই পায়। সেইবোৰো কৰিব পাৰোঁ মানে আমি।
হুম, হুম পাৰি পাৰি।
তাকে ভাল ৰিজাল্ট কৰিলে ন', সেইকাৰণে মোৰমতে নাই কাটো মানে আমাৰ ৰেগুলাৰ মানে দৈনন্দিন জীৱন বা আমাৰ নিজৰ উন্নত কাৰণে কাৰণে বহুত বেছিয়ে দৰকাৰ চবতকে।
উম, উম কম্পালচৰি সেইটো লাগেই আজিকালি।
তাকে।
কাৰণ আজি আজিকালি তোমাৰ জব এটা বিচাৰিব গ'লেও তোমাৰ নাই বুলি ডিগ্ৰী পাছ লাগেই নেকি?
উম, উম, ডিগ্ৰী পাছ মানে কি তোমাৰ। ডিগ্ৰী পাছ মানে কি তোমাৰ যোন মানুহে কয় ডিগ্ৰী কৰি লাভ নাই, স্কিল নাই হ'লো মানে। এটা মানে ষ্টেণ্ডাৰ্ড এটা মানে দি দিয়ে যে হা ডিগ্ৰী কৰিছে মানে কিবা এটা নলেজ আছে বুলি। আজিকালি লাগে স্কিলচৰ লগতো মানে তোমাৰ তেনেকা আমাৰ নিজৰ ডিগ্ৰী শিক্ষা সেইবোৰ লাগ গে মানে।
অ',
শিক্ষা মানে সেইটো নহয় ন' মানে আমাৰ অকল পাঠয়ক্ৰম বুলি ক'ব। নোৱাৰি মানে চাৰি কোঠাত মানে আমি যে স্কুল ক্লাছ ৰুমত বহি পেলাই শিক্ষা গ্ৰহণ কৰো সেইটো নহয়, আমি দৈনন্দিন জীৱনত যি সৰু পৰা মানে জন্মৰ পৰা মৃত্যুলৈকে যিতি শিকো মাহতে শিকাই আমাক খাব কেনেকে লাগে। মানুহৰ লগত কথা কেনেকে পাতিব লাগে সেইবোৰ শিক্ষাতে পৰে ন চব।
অ, অ,
সেইটোৱে মানে অকল শিক্ষা মানে-মানে সেইটো নব'ল যে পঠ্যক্ৰমত যি শিকিছো আমি। আহ, মুখস্থ কৰিছো সেইবোৰ শিক্ষা নহয় মানে আমাৰ যোনতটো জ্ঞান অৰ্জন কৰা। সহায় কৰে ন' সেইটোকে মানে শিক্ষা বুলি কব পাৰি আৰু। সেইতোৱে।
ভাল আৰু মানে তোমাৰ আগতে ধৰিলোৱা তোমাক চোৱা ল'ৰাবিলাক কো পঢ়িব দিছিলে নেকি ছোৱালীবিলাকক পঢ়িব নিদিয়ে ন।
তাকে অ' আগতেতো কিমান অত্যাচাৰ হৈছিলে সেইটোয়ে। আমাৰ তো এতিয়া মানে মা দেউতা হতে ইমান সুবিধা দিছে। আমি কলেজ যাব নিবিচাৰে আমাক গালি পাৰি কিয় নাযাবা বোলে তোমালোক যাবই লাগিব, খংকৰে মাহত
এনেকুৱা নাছিলে তোমাৰ।
সেইয়ে বহুত খিনিয়ে সুবিধা পাইছো ক'ব গ'লে।
আৰু তোমাৰ চৰকাৰৰ পৰা বহুতখিনি তোমাৰ দিছে দিয়াচোন গভাৰমেণ্টৰ পৰা তোমাৰ। আজিকালি তোমাৰ কিবা আঁচনি দিয়ে তোমাৰ পঢ়িবলে।
পাইছো মই যে মাহে মাহে আকৌ ষ্টাৰ্ট হ'ব ন' মই নিজুত মইনা আছনি বুলি। পইচা পাওটো চৰকাৰ ফালৰ পৰা। কিছুমানেতো হা, কিছু মানে ন ডিগ্ৰী নকৰে আকৌ চৰকাৰী যটো মানে, সেই কৰিছে পইচাৰ কাৰণে কিছুমান আ, ডিগ্ৰীও কৰি আছে। পইচা পাব বুলি মাষ্টাৰ ডিগ্ৰীত আৰু বেছিকে দিয়ে। এনেকে চবৰ নিজৰ শিক্ষা লেভেলটো বঢ়াই আছে চৰকাৰে সেইটো কৰে।
অ' সেইটোতো ভালেই কৰিছে ক'ব গ'লে কিন্তু সেইবুলি। তেনেকুৱা নহয় যে অকল পইচাৰ কাৰণে শিক্ষাটো লম এনেকুৱা নহয়।
সেইটোয়ে শিক্ষা মানে আমাৰ দৈনন্দিন জীৱনতটো বহুত সহজ-সৰল কৰাত। সহায় কৰে তেনেকে আৰু মানে আমি চব ভাল বেয়া বস্তু এইটো। মানে পৰীক্ষা কৰিব পাৰো কোনটো ভাল মানে জ্ঞান থাকে ন আমাৰ।
উম, উম, চবৰে এটা-এটা স্কিল আছে।
তাকে।
উম,
আৰু কোৱা ভাত চাত খালা নেকি?
নাই-নাই বনাই আছে।
অ, আচ্ছা-আচ্ছা।
উম, তোমালোকৰো বনাই আছে চাগে।
হা মাতো কিচনেতো আছো বনাই আছে চাগে যোৱা নাই ৰ'ব মইেই ফিল্ম এখনে চাই আছিলো।
তুমি বহুত ফিলিম ছোৱা নেকি।
আৰে কি কৰিম ন' মানে এইকেইদিনো কলেজ যোৱা নাই লগৰ লগত কিমান কথা পাতিম ফনত। কথা পাতি-পাতি মুখ বিষাই গৈছে মই আছো আহ, ফিল্ম চাও। সেইকাৰনে।
সেইটো হয়।
ওলাই। টো যাব নোৱাৰি বৰষুণ দি আছে জানাই ভাল নাপাওঁ মই মানে পানী হৈ থাকে ন। লেতেৰা পানী গচকিব কাৰণে।
হয়নে উম উম। উম কি ক'বলে ওলাইছিলো পাহৰিলো কিবা ক'বলৈ ওলাইছিলো পাহৰি গ'লো।
হব দিয়া। মই এইকেইদিন সচাকে ক'ব গলে মোৰ লেট হৈ আছে অ মানে। কলেজ কতো মানে কতো একো মানে প্ৰেচাৰ নাই ন। যেতিয়া মন যায় তেতিয়া উঠি আছো মই সেইকাৰণে। দেৰিকে উঠা যায় ত দেৰিকে শুও মই ক'ব গ'লে দুটা তিনিটা তুমি।
অ' অ হ'ব দিয়া। মই তোমাৰ। উ বাৰটা চাৰে বাৰটা বাজে।